হেল্ল', অহ, শুনিছা?
শুনিছোঁ এতিয়া।
হেল্ল', হয়- হয় তুমি হ'ল কি শংকৰদেৱৰ মানুহ হয় নাই? হয়, তুমি কি শংকৰদেৱৰ মানুহ হয়? তোমালোকে পূজা কিয় নকৰে সেইটো মোক কোৱাচোন? মানে, তুমিতো কলা আমাৰ মন্দিৰ যোৱাই নাই, কিয় যোৱা নাই?
কিয় যোৱা নাই ফাৰ্ষ্ট কথা হল মানে- মানে দেখিছো এনে ফটোত বা হেৰিত দেখিছো। শংকৰী মানুহৰ ওপৰত মানে আমি কোচ ৰাজ বংশী কোচৰাজবংশী মানুহ কাৰণে এইকাৰণেই যোৱা নাই কাৰণ নৰ নাৰায়ণে যে এতিয়া সং আহ কিটু কামাখ্যা মাই নাচি থাকোতে সেই ফুটাটোৰে চাই আছিলে তেতিয়া কামাখ্যাামাই নৰনাৰায়ণক আহ সেয়া দিছিলে, উম অবিশাপ দিছিলে ছিলে যে কেতিয়াও তেওঁৰ বংশ নৰয়। যদি কামাখ্যা মন্দিৰত যোৱা যায়।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
এইটো হয়তো পঢ়িছিল নে -নে নাজানো কিন্তু, এইখন এইটো কথা ইতিহাসত বুৰঞ্জীত লিখা আছে, এই কাহিনীটো। আৰু তেতিয়াৰ পৰাই মানে কোচ-ৰাজবংশীৰ মানুহে কামাখ্যা মন্দিৰত নাযায়। আৰু সেই গতিকে আমি নাযাওঁ।
খালি কামাখ্যা মন্দিৰ না বেলেগ মন্দিৰ যাব নোৱাৰা?
বেলেগ মন্দিৰ পাৰো আমি কামাখ্যা নোৱাৰো।
ত' খালি অনলি কামাখ্যা এৰি বাকী চব যাব পাৰা।
বাকী চব মানে উম, মই আমি এতিয়া শংকৰী কাৰণে বাৰু নাযাওঁ মন্দিৰত কিন্তু, এনেই আহ কামাখ্যা মন্দিৰত যোৱাটো বাধা আছে আৰু। আৰু সেইকাৰণে
বাক বাকি ধৰা এতিয়া মাহত নাযায় কিন্তু, মই যাওঁ মই বা দাদা যাওঁ মন্দিৰত যাওঁ। বাবে মাহঁতো আগতে গৈছিল। আতা এতিয়া মানে শৰণ লোৱাৰ পিছত নাযায়।
আৰু বাকী পিছত তোমাৰ ঘৰত কিবা ভগৱানৰ ফটো-চটো পূজা নাই?
ভগৱানৰ ফটো এতিয়া সৰস্বতীৰ ফটো আছে। তাৰপাছত শিৱৰো আছে। কিন্তু, মন্দিৰত আমাৰ থাপন হে ৰাখে। মানে কীৰ্তনখন ৰখা হয়। আমি মূৰ্তি পূজা নকৰো। কাৰণ তেত্ৰিশ কোটি হয়, তেত্ৰিশ কোটি দেৱ দেৱত তাক একেলগে পূজা কৰাটো পচিবলও নহয়। কোনোবা এটাক ৰাখিলে কোনোবা এটা গতিকে আমি কীৰ্তনখননত কৰো তাতে গোটেই সকলোৱে সমস্ত সেৱা সেনাই সোমাই আছে ন।
উম, উম।
সেইটো। বা ভাগৱত থাকে গীতা থাকে এইবোৰ থাকে আমাৰ নামঘৰত কিন্তু আমি মূৰ্তি নাৰাখো
এনেই ঘৰত তোমাৰ ঘৰতো লক্ষ্মী পুজা হয় নে যেতিয়া দেৱালী টাইমত যে আমি কৰো
অ নাই আমি দেৱালীৰ টাইমত লাইট লগাওঁ আৰু ধৰা এনে আকৌ হেৰি দিওঁ চাকি জ্বলাওঁ যোনদিনা দিৱালী হয় কিন্তু যোনদিনা কালী পূজা হয় সিদিনা আমি চাকি নজ্বলাওঁ লাইট জ্বলোৱাই থাকে আমাৰ
অ
সৰস্বতী পূজা চাগে নকৰা
হা
সৰস্বতী পূজাও নকৰা
সৰস্বতী পূজাতো মই স্কুলত আমি স্কুলত থাকোতে স্কুলত গৈ কৰিছিলোঁ
বা কলেজতো গৈ কৰিছিলো সৰস্বতী পূজাত যাওঁ বেলেগে পূজা কৰিব হা
এই মানুহে যে দুৰ্গা পূজা যে মানুহে অঞ্জলি দিয়ে অঞ্জলি দিব পাৰা এইবিলাক দিব পাৰা
অ দিওঁ এইটোতো আমাক বাধা দিয়া নাই নিজে নিদিবি বা হা নাযাবি কোনোদিন হোৱা নাই কিন্তু আমি আহ এতিয়া মাহঁতে হৰণ লৈছে যিহেতু তেওঁলোকে নাযায় যিহেতু এটা ধৰ্মত তেওঁলোকে হৰণ লৈছে সেইকাৰণে নাযায় ন আমিতো নাই লোৱা ন সেইকাৰণে আমি যাওঁ আৰু আমি এতিয়া গুৱাহাটীত আছো যিহেতু আমাৰ ইয়াতে এনেকুৱা নাই যে অকল এইখন সমাজে শং কৰি আছো ইয়াতে চব মানুহ আমি
উ মিলি এখন সমাজ হৈ আছে গতিকে আমি তেওঁলোকৰ লগত মিলিবৰ কাৰণে আমি যাবও লাগিব
ইয়াতে বিভিন্ন ধৰণৰ মানুহ আছে ইয়াতে দূৰ্গা পূজাও কৰে লক্ষ্মী পূজাও কৰে শিৱ পূজাও কৰে অ জানুৱাৰী মাহত আমাৰ ইয়াতে বিষ্ণু যজ্ঞও হয় চবতে আমি যাওঁ আৰু কিন্তু তেওঁলোকে আমাৰ আমি ধৰক ইয়াতে তিনি চাৰি ঘৰ মান আছো শংকৰী ত সিহঁতে আকৌ আমাৰটোও কৰে মানে শংকৰদেৱৰ তিথিটোও পালন কৰে মাধৱদেৱৰ তিথিও পালন কৰে দামোদৰদেৱৰ তিথিও পালন কৰে গোটেইখিনিয়ে কৰে এই তিথি কেইটাত কেৱল আমাৰ শৰাই দিয়া হয় বা নাম ধৰা হয় পূজাতো সেয়া পূজা পতাই যায় আৰু
বাকী পিছে লাঞ্চ কোনে বনাই তুমি বনাবানে মা
মই বনাম এতিয়া বনামেই আৰু
কি বনাবা আজি
তাকে মই ভাবিছোঁ দালি বোতো নিও নে দালি সতি আলু পিটিকা আহ আলু টিকা লম তাৰ পাছত বটিম দালি বটিম আৰু চাওঁ দালি বনাবও পাৰোঁ
আজি বৃহস্পতিবাৰ যে নিৰামিষ হব
আমি নিৰামিষ, মানে সপ্তাহত কেইদিন চলে নিৰামিষ
তিনি দিন মংগলবাৰ বৃহস্পতিবাৰ আহ আৰু শনিবাৰ
উ যিমানে নিৰামিষ খোৱা যায় বাৰু নিজৰ কাৰণেও ভাল
আটো হয়
আজি তুমি আহোতে আহোতে কেইটা বাজিব
আজিও মই বাজিব চাৰে আঠটা নটা মানে বাজিব আজি আজি বৃহস্পতি ৰাপাই ন মোৰ মানে সাতটা বজাত এটা টিউচন আছে
উম
কচি চেণ্টাৰ খিব প্লেন কৰিছা নেকি?
নাই নাই কচিং চেণ্টাৰ বেলেগৰ কচিং চেণ্টাৰ এটাত মই অলৰেডি পঢ়াই আছো
বা কতিছিল কৰে আছিল
তবোৰ গ্ৰুপ আহে সেই গ্ৰুপত মই শৰাই আছো গতিকে সেইকাৰণে মানে- বেলেকে ফল তয়া
ন মই কৈছো তোমাৰ নিজৰ পাৰ্চাৰ খা নেকি সটো সুধিছো
হা
ন তমাক সুধছ নিজৰ পাৰ চোৰ খিবা নে সো
মই এতিয়া নুখোলো মই মানে ম ইমান হে নাই কেপিটেল নাই
আৰু কি হ'ল মোৰ ঘৰটো হ'ল পাহাৰত গতিকে মোৰ অ আহ সেইকাৰণে মানে উম ভবা নাই বৰ্তমান চাই ল যদি মিলে পিছত চলিব লাগিব।
বাকী পিছে তোমাৰ ঘৰত দুটা ৰিটাৰমেণ্ট নক
নাই দেউতা মানে নাই দেউতাই মানে আগতে কৰিছিল এতিয়া নকৰে তেওঁ এই লাইটৰ ৱেৰিংবোৰৰ কাম কৰিছে। বৰ্তমানতে এক ন পৰে কৰে বেমাৰ হৈছে সেইকাৰণে নকৰে।
আৰু মা হাউচ ৱাইফ। গুৱাহাটীত ক'ৰ পৰা ক'লা?
বামুণী মৈদাম।
বামুণী মৈদামত থাকা?
মালিগাঁৱত মোৰ উম মাহিৰ ছোৱালী এজনীও বিয়া দিছে।
মালিগাঁওত কি কৰিছে?
বিয়া দিছো এ মহীৰ ছোৱালী এজনী। পাহাৰৰ ওপৰত বাৰু তাই।
তোমাৰ ঘৰওচৰত থাকে?
হা হা?
তোমাৰ ঘৰৰ ওচৰতে থাকে সেইটো সুধিছো?
মোৰ ঘৰৰ ওচৰত নাথাকে, মহী ঘৰ অকমান দূৰত থাকে। মাহীৰ ছোৱালীজনী মানে বাৰ বিয়া তাতে মালিগাঁৱতে হৈছে।
মালিগাঁৱত গৈছিল।
উম।
এইটো বছৰ না যোৱা বছৰ?
নাই নাই তাই দুহেজাৰ বাইশতে বিয়া হল।
দুহেজাৰ বাইছত?
উম। ভিন্দুৰ দোকানে আছে
কিহৰ দোকান?
মিঠাই দোকান।
বেটৰি?
অ।
গাড়ীৰ বেটাৰী বিক্ৰী কৰে হেইতটো?
উম নাজানো দেই মই ইমান ভালো গম নাপাওঁ আৰু এইখনন যে ফুট ব্ৰীজ খন যে আছে। তাৰে তলতাৰ আগতে ডেকাৰ হোটেল বুলি এখন আছিল।
কোনটো স্কুল?
ফুটব্ৰীজ ফুটব্ৰীজ।
অঁ ফুটব্ৰিজটো যে অঁ।
উ তাৰে ওচৰতে আছিলে ডেকাৰ হোটেল বুলি এখন।